কৰিছ কি কৰি আছা মই শুই আছো মই শুইয়ে আছো উম খালো তুমি য নো খুৱাই ৰাতি ভাত
চুৱেগ আছে
উম
হেৰি আছে মানে মন ন যায় আতি খাবলৈ ন
অ অ
বাকি বতৰটো বহুত ভাল কৰিছে অ
নাই কৰা দে আমাৰফালে পুৰা গৰম
গৰম নেকি বাহিৰত এবাৰ উলাইছোৱা কি ধুনীয়া ফিৰ ফিৰা
এ ইমানতে ওলাব নোৱাৰ দে মতে শুম আৰু
গা ৰাতি ওলালে কি কৰিব মাৰিবা নেকি?
কোনে মাৰিব
মাতা শ্ৰীয়ে
মাতাশ্ৰীয়ে নামাৰে মাতাশ্ৰীয়ে বকেহে
আচ্ছা আচ্ছা
উম।
তাতে প্লেন কি আছে?
হুম
কালি প্লেন কি?
কাইলৈ প্লেন বুলিবলৈ একো নাই দহট মানত উঠিম ৰাতিপুৱা? তাৰপিছত গোটেই হা
থালোৱে
মই তাতকৈ সোনকালে নোৱাৰো আৰু ম তাতকৈ দেৰিকৈ নোৱাৰো মায়ে মাৰিব।
বহুত সোনকালে ৰাতি দহটা বজাত
ত মানে তাতকৈ দেৰিকৈ নোৱাৰো মায়ে মাৰিব
তাকে তাকে। পোৱা হয় না কালি নকৰা
ভাবিব লাগিব
আগতে ভাবিহে লোৱা নেকি তাৰপিছতহে কৰা।
মানে মই ভাবো বহুত কিন্তু নহয়গে।
অকলে বেছি ভাবি থাকিলে লাভ নাই।
নাভাবিলে যে আৰু নাই।
উম ভাল লাগে দেই তোমাৰ কথাবিলাক
হয়নে?
হয় হয়।
ধন্যবাদ
কলেজটো বন্ধই
উম বন্ধ
তোমালোকৰে ভাল আৰু
একো ভাল নহয়
ঘৰত থাকা ধুনীয়াকে।
তুমি কিন্তু জংঘল আছা।
মই ঘৰতে আছো কিন্তু মই ঘৰত থাকা নাথাকা একে হয় না।
আচ্ছা।
বাকী কোৱা তুমি আজি কি কৰিবা দিনটোত?
মই কালিৰ দিনটোত কালিৰ দিনটোত মানে মই এতিয়া মুভি দুখনমান চাম। ত' সেইকেইখন শেষ কৰোতে চাগে চাৰে তিনটা মান বাজিব। ত সেইখনখন শেষ কৰি লৈ পেলাই মই শুম তাত ৰাতিপুৱা ৰাতিপুৱা কেই কেইটামানত উঠো চাই লও মানে মায়ে ফোন কৰিব নহয়। মই আঠটা বজাত মানে মই মানুহটো পুৰা ফ্ৰেছ হৈ লও। ফ্ৰেছ হৈ কিনে মাক মানে কল কৰিব লাগিব। যে মই উঠিলোঁ মই কিতাপ মই পঢ়া টেবুলত আছোঁ। পিছত সেইখিনি কৰাৰ পিছত মা স্কুলত যোৱা পিছত আকৌ শুই থাকিম।
অ মা কি টিচ্ছাৰ‌ নেকি?
টিচ্ছাৰ‌ য়েচ।
তাৰে ল'ৰাটো টপাৰ।
তাকেহে। বাহিৰত ইমান ধুনীয়া ঠাণ্ডা বতাহ ভিতৰ সোমালেই দেখোন গৰম লাগেও।
বাহিৰলৈ বিছনাখন লৈ যোৱা শুই থাকিবা ধুনীয়াকে।
নাই আমাৰ মালিকনীয়ে মোক কব তই চোৰ বুলি কৈ মোক খেলাব। ক'ব কি মোৰ ল'ৰাটো নাই তই মোক চুৰ কৰিব আহিছ।
গম কি মই আপোনাক চুৰ কৰিব নোৱাৰিম নহয়।
আপুনি এক্সপায়াৰ হ'ল ন।
অ অ।
ছাক
হয়।
খেতি চেতি কৰিছানে নাই?
আমাৰ ইয়াত খেতি চেতি নকৰে একো।
কিয়?
খেতি বাতি নাই।
অ। গাঁৱত নহয় জানো তোমালোকৰ ঘৰ।
গাওতে হয় আমাৰ নাই।
অ।
মাটি আছে, খেতি মাটি নাই।
অ। সমজা সমজা।
বুজাত ভাল।
তুমি খেতি কৰিব নাজানা ন।
মই মুখখন চলোৱাৰ বাহিৰে বেলেগ একো কামেই নাজানো।
হা?
মুখখন চলোৱাৰ বাহিৰে বেলেগ একো কামেই নাজানো।
তাকে তাকে কিন্তু আজিৰ ডেটত মুখখন নচলালে টিকিব নোৱাৰা।
আজিকালি যিটো সময় কাল ন তুমি মুখখন চলাবই লাগিব।
উম উম।
সামাজিক মাধ্যম ব্যৱহাৰ কৰানে নকৰা?
আ এতি কলল বানো
অভি হে অ সামাজিক মাধ্যয়মতো সুবিধাজনকো আকৌ অকমান ভয় ভয়াৱহো কিন্তু
ন বেয়া কাম বুলি নহয় এতিয়া ছোৱা, ইমান লাখ লাখ মানুহৰ ভিতৰত বেয়াতটো থাকিবই না
হ ন
মানে বেয়া লাগে
উম হয় হয় ভাই
বেমাৰ কৰাই কৰিব আজিকালি চবেই কৰে
নাই নাই মই নকৰো দেই মই অকল মোৰ হেৰিতটো আছে ইউটিউবতটো আছে আৰু হোৱাটছএপটো থাকে নহ বেলেগ বনে
হ ইনষ্টাগ্ৰাম ফেচবুক একো নাই
নাই নাই ফেচবুকতটো আজিলে চলাই মানে ইনষ্টাগ্ৰামৰ ক্লাছ চ ইনষ্টাগ্ৰামই দাদশ শ্ৰেনীত খুলিছিলো তাৰপিছত মই একমাহ মান থাকিলে। পিছত আমাৰ যোনজন মানে তোমাৰ এ শ্ৰেণী শিক্ষক তেওঁ মই একাউণ্টত পালে তাত মোক গৰু পিতন তাত মোক গৰু পিতন দিলে তাৰপাছত তোমাৰ তাত দিলো আবিল
যাওঁতে সেইটো নহলে মই মই সেইটো নহলে থাকিবই নোৱাৰো। সেইটো কাৰণে মোৰ বৰবাদ
তাকে আজিকালি ইউটিউবতো লাহে নহয় মই ইউটিউবৰ এলেকে চাই থো
মোৰ ইউটিউবত নাচাওঁ একো বেয়া পাওঁ।
ইউটিউবতটো ভাল ইউটিউবে তোমাৰ মানে ইউটিউবত বহুতখিনি জ্ঞান পায়। ইনষ্টাগ্ৰামত
পোৱা বস্তুবিলাক ভাল নাপাওঁ
তাকে হে অলৰেডি বহুত জ্ঞানী নহ তুমি
উ নহয় বাৰু
হয় দেই মই তোমালোক কথা পাতিয়ে গম পাইছো
উ মই মই মানে হেৰি জ্ঞান বেছি আছো লাগিবা যদি কবা।
এ কিমান বা পুৱা কেইটকা পোৱা বা
কাপোৰ মানুহ চাই পেলাই হে‌ দিয়া হ'ব।
তাকে তাকে মানে মানু চাই দামটো নিৰ্ধাৰণ কৰা হব ন জলখমন ভাল লাগিলে
অ মানুহজনে ভাল না
সেইটো বাৰু গম পাইছো মই কথা পাতিয়ে
কালি যদি এনেকুৱা গৰম দিবলৈ হয় কি হব ভাবি চাইছানে।
উ
হা
আগ দু দিনক চঞ্চাল কৰি থ
তাকে আৰে লাইটৰ বিল যি অহা হৈছে ফেন চলাবলৈ ভয় লাগে দেখোন।
ততে এিক স্মাৰ্ট মিটাৰ
তাকে ইমান লাইনৰ বিল আহিলে। হেৰিয়ে কৰিব লাগিব এনেকে হাতৰে কৰিব লাগিব। ইফালে গছো নাই চব গছটো কাটিয়ে পেলালে
আমি মানে গাঁৱত থাকোঁ আমাৰ আছে গছ
মই আকৌ মোৰ ৰুমডাল টাউনৰ মাজত নহয় ইিহতেতো গছৰ মই গডটো দেখা নো
অ তাততো আৰু গৰম চাগে
মোৰ ৰুমটো তোমাৰ। ইফালে এটা বিল্ডিং আগফালে এটা বিল্ডিং পিছালে এটা বিল্ডিং মাজত মোৰ ৰুমটো তই ইফালৰ পৰা বতাহ নাহে ইফালৰ পৰা বতাহ নাহে
বঢ়িয়া।
কোনোবা এদিনা হাৰ্ট‌এটেক হব। হাৰ্ট এটেক প্ৰেছাৰ ষ্টক চব হ'ব।
নহয় বাৰু ইমান সহজতে
ভূমিকম্প এটা লাগে বে বহুত দিন ভূমিকম্পৰ এক্সপিৰিয়েঞ্চটো লোৱা নাই।
এনে তুমি তলত থাক নে ওপৰত থাকা ঘৰটোৰ
মোৰ আমাৰ এনেকে পুলিচ কোৱাৰ্টাৰ যেনেকে ৰুম বিলাক থাকে ন এটা এটা এনেক ৰুম তেনেকুৱা তেনেকুৱা ৰোম।
অ অ
সন্মুখত মালিকৰ বিল্ডিংটো পিছফালে বেলেগৰ বিল্ডিং পিছফালে বেলেগৰ বিল্ডিং
আতছা
এনে ডাঙৰকে ভূমিকম্প এটা আহিলে মালিকটো পৰি যাব না সি এচিট শুই ডাঙৰকে ভূমিকম্প এটা আহে। ডাঙৰকে ভূমিকম্প এ আহিলে মালিকটো ওপৰ পৰা নামি আহিব লাগিব না সেইটো। পোৰা দৌৰি দৌৰি নামিব লাগিব তাৰ অলপ কষ্ট হব সি এচিত শুৱে আৰু আমাক লাইটটো ৰাতি অফ কৰি কৰি থয়
ভাঙি পেলাবাচোন লাইটটো ধুনীয়াকে
তাকে এনেকুৱা খং উঠে ন সি এচিট শুই থাকিব আমাৰ কানেকশচন কাটি কাটি থৈ দিব ৰাতি আকৌ ৰাতিপুৱা তোমাৰ ছয়ট মান বজাত কানেকশ্যনটো দিব।
লৰা মানুহ হলে বেলেগ কথা বুঢ়ী মানুহ
অ বুঢ়াবিলাক হৰামিয়ে হয়।
তাকে টো হাৰামি ঘৰ বিলাক। খবৰ মোৰ আজি ভাল হ'ল তোমাৰ।
ভালে ভালে।
মোৰ আজি সন্ধিয়া পা ভাল হৈছে কিন্তু দেই।
কিয় বা
সন্ধিয়া লটাৰী লাগিল নেকি?
হা কি কৈছ?
সন্ধিয়া কিবা বুলি লটাৰী নেকি সন্ধিয়া কন ল
সন্ধিয়া নহয় লটাৰীটো লটাৰীটো নটা নটা বজাৰ পি তাত লাগিছে।
ভালেকে থাকিলে ভালেই ন'।
কি কৈছা?
মই যে ভালেই দিয়া, ভালকে থাকিলে।
তাকে - তাকে।
হয় - হয়। সেই শুম আৰু, টোপনি লাগিছে।
ইমান টোপনি লাগে নে? অকমান মানুহ ৰাতি এক্টিভ থাকিব লাগে। ৰাতিটো- ৰাতি শুবৰ কাৰণে নহয়, নহয়। শুবলে দিনটো আছে ন'? ৰাতি মানুহে এক্টিভ থাকিব লাগে।
আধা এতিয়া মানে ৰ'দত বহি থাকো ক'ৰবাত অকমান।
আকৌ তুমিতো পুলিচ হবা ন'? তুমিতো ৰাতি - ৰাতি পেট্ৰলিং কৰিব লাগিব। তুমি এতিয়াৰ পৰাই প্ৰেক্টিছ কৰা।
ৰ'বা অকমান, তাকে ওলাই যাও ৰ'দত বহিবলে।
জোনৰ- কি, জোনবাই পোহৰত।
নাই, বেলিয়ে ওলাব ৰ'বা এতিয়া।
তাকে - তাকে। কি যে হব?